দীপ কি খবৰ
আছো আছো ভালে মে তোৰ কি খবৰ
আছো দে এনেই আছো আৰু কি কৰি আছ এতিয়া
মই আছো ঘৰতে আছো সেইক মানে যি আছে চ ঠিকে চলি আছো চব মানে একেদিন যি গৰম দি পা দু
ওলাব ইচ্ছা যোৱা নাই অ পুৰি যায় গ গা চা পুৰি যায় মইততো ওলাব মোৰ মানে এতিয়া মোৰ কিবা নহয় কিবা চলি আছে ন চলি আছে ব দিব
অ
ছেে লগীয়া একদম বাঁহ চাপৰি অ সা নাইকিয়া হৈ যায় আগৰ লাগি যায় আৰু ঘৰত অহাৰ পিছত
অ
উম
অ তোৰ মানে স্কুটি স্কুটিৰতো আৰু দিগদাৰী তোৰ
অ কু
স্কুটিত স্কুটিৰটোো আৰু দিগ ৰিোৰ মানে এয়া হলে কি কয় গাড়ী ইাদি হ'ও বেলেগ কথাটো স্কুটিতটো মানে পুৰা ৰ'দটো ডাইৰেক্ট পৰে গাত পুৰা একদম দিগদাৰি
এই শুন ন মই কথা এটা কৰিল কি কয় মই ভাবিছো বাইক কিনো অ আমাৰ অ আমাৰটোতো- এটা গভনেঞ্চ দি ইমান দিন চলিলো। এতিয়া ভাবিছো এখন একে লওঁ।
অ বাইক লব পাৰ বেয়া নহয়।
কেনেকুৱা কেনেকুৱা এয়া ললে ভাল হ'ব কি কি এন এছ উম।
বাইক চা ত তই যদি এতিয়া কম চিচিত ল এশ দছ চিচি মানত ল, এশ দছ চিচি মানত ল'লে টো তই এক লাখ মানত এক লাখ দচ বিশ হাজাৰ মানত পাই যাবি তই আৰাম কোনো কিচে নাই। আৰু যদি তই যদি ভাব যে তই এইখন স্কুটি বেছিবি ফিৰতে বোলে লবি তেতিয়া তোৰ আৰু কমত পাই যাবি।
উম, এইখন বেচিব পাৰা যায়। কিন্তু এতিয়াতো বৰ্তমান সেইখন বেছি বেচিবলৈ নোৱাৰি চাগে, আমাৰটোত টাইম পিড়িয়েটো চেছ হোৱা নাই ন। তিনি বছৰ হ'ব লাগিব। সেই তাৰ পিছতহে আমি সেয়া কৰিব পাৰিম।
এতিয়া বেছি ন আহ অ' অলে আৰু যাব। তিনি বছৰটোতৰ অ' তোৰ চাই ল তোৰ তিনি বছৰটো তোৰ অ' হ'বই চাগে হ'লে তই দুদিনমান ৰখ
অ' কেইদিনমান কেইদিনমান অ' কেইদিনমানৰ ভিতৰত ওচৰতে হ'ব। মানে এইটো ইয়াৰৰে তো লাষ্ট মানত হৈ যাব চাগে।
অ', অ', তই যদি ভাবিছ যে, দুদিন মান ৰখি দিম, ৰখি দিব পাৰ তই।
ৰাখিবও পাৰি কিন্তু মানে মোক মানে এতিয়া লাগাই হৈছে কাৰণ বহুত দি দিগদাৰ হৈছে এখন
অ অ তোৰ মানে এনে অ সেইটোতো হয় মোৰো একে তোৰ মানে এনে বাজেট টো কিমান মানে বাইক দিবলে
মোৰ বাজেট তটো তেনেকুৱাই আহ এক লাখৰ পৰা দুই লাখৰ ভিতৰতে
অ অ তেতিয়াহ'লে বানে তই বহুত বেছি চিচি নাপাবি এক লাখৰ পৰা দুই লাখ এশ দহ চিচি মান বা এশ ওৱান ফিফটি ফাইভ ছিক্সি তেনেকুৱা মানত পাই যাবি তই তেনেকুৱা মানে বাইক পাই যাবি কম চিচি ললে এটা বস্তু কি ভালটোৰ গুৱাহাটী চি টি ভিতৰত মাইলেজ বহুত পাবি তই ফৰটী মান মাইলেজ পাই জাবি কিন্তু সেই হিচাপে বেছি চি চি যদি হেভি বাইক ল'ব যাওঁ
উ নিদিব উম হয় মই সেইটোয়ে ভাবিছো এতিয়া আমাৰ লগৰ এটাওটো আহি কিমান হাণ্ড্ৰেড টেনে আছিলে নেক এক্সট্ৰিংখন
এক্সট্ৰিম আছিলে অ হিৰো এক্সটিম
তাৰো তো তেনেকুৱাই ন ওৱান ওৱান টুৱেন্টি ওৱান থাৰ্টি ফৌৰ পইচা লাগে
নহয় নহয় তোৰ হেৰি ওৱান টেন
ওৱান তেনেকুৱা এ ময়ো ভাবিছো তেনেকুৱা এখনকে লৈ লও কাৰণ বহুত হেভি নেকি কিনো ত হেভি লৈ এনে বাৰো লাভ নাই মোৰ কাৰণে
আহ
নৰ্মেল এখনকে মানে লওঁ আৰু যিখন বা এনা মই যাব ইফালেও ইফাল সিফালেও কৰিব যাতে পাৰো ক্লাছ মানে অলপ লং জাৰ্ণিও যদি কৰো কষ্ট হ'ব কিন্তু মানে কৰিব পাৰ পাৰাকে আৰু সেয়া চলাম
অ' ইফাল সিফাল কৈ অ' এ এশ দহ চিচিখন ল'লেতো বঢ়িয়া হ'ব। আৰামছে মানে বেছি হেভি বাইকও নহয়, আৰু মাইলেজ বহুত পায় না। লগৰটো যে লৈছে সি ফৰ্টি মান মাইলেজ পাই। কোন মাইলেজ এই খানে
আৰু যে', এই বুলেট- চুলেট বিলাক যে', মা মানুহে যে, কিনে ইয়াতে গুৱাহাটী বুলেট বিলাক চলাব লাগি ভাল নেকি? বহুতে আজিকালি কিনে দেখোন?
অ' বুলেটটো মানে এনেতোৰ মানে দেখাবৰ কাৰণে, মানে দেখাত ভাল দেখি, বা তোৰ অলপমান মানে চলাই ভাল মানে, ভাল মানে কি আৰু দেখাত ভাল- দেখি আৰু সেই হিচাপতে কিনি ভাল আৰু। কিন্তু গুৱাহাটীত তোৰ মানে যি টো যাম লাগে। ত ', বুলেট- চুলট মানে কষ্ট ত', হ'ব তোৰ অলপমান টানা -টানি কৰা বা এয়া কৰা হেভি হয় ন', আৰু বুলেটৰ মাইলেজটোতো জানাই একদম মানে বেয়া মাইলেজ। তোৰ
এই ', -এই ৰয়েল- এনফিল্ড বুলেটৰ তোৰ কি কয় মিটিঅৰ তাৰপিছত কি', -কয় হান্তাৰ এইবিলাকে কেনেকুৱা মাইলেজ দিয়ে?
এই হান্তাৰ -চানটাৰে তো, তোৰ বেছি নিদিয়ে পঁচিশ-মান পাবি আৰু মাইলেজ বিশ
উম ', গুৱাহাটীৰ ভিতৰত।
উ ', - হাণ্টাৰ -চান্তাৰ তোৰ অলপমান ধৰ', তোৰ লং -ৰাইড কৰিলে ভাল আৰু, যেনেকে তই ধৰ ইণ্টাৰ -ডিষ্ট্ৰিক্ ট্ৰেভেল কৰ বোলে, ইয়াৰ পৰা ধৰ তোৰ ক'ৰবাত লখিমপুৰ গৈছ, নগাওঁ গৈছ বোলে বইকেদি, তেতিয়া হান্তাৰ- -চান্তাৰ ল'ব পাৰ। মানে যাই থাক বোলে অহা যোৱা কৰি থাক বহুত, ফ্ৰিকুৱেণ্টলি ৰাস্তা দি তেতিয়া হান্তাৰ বা এনফিলল্ড- চেনফিল্ড, বাইক ল'ব পাৰ তেতিয়া ভাল হয়।
আৰু এই, হেৰি চাপোজ কি কয় মই', যদি হিমালয়ান আৰু, কি কয় এক্স -পালচ সেই দুখনৰ ভিতৰত কোনোবা এখন বিচাৰো তেতিয়াাহলে সেইকেইখন মানে কি কাৰনেে মই লব লাগে, আৰু কি কাৰনে মই ল'ব নালাগে?
এক্স - এক্সপালচ ৰকী হিমালয়ান, অ', -এক্সপালখন ল'ব পাৰ হা', হিমালয়ানখন তোৰ বহুত হেভি বাইক হৈ যাব গুৱাহাটী চিটিৰ কাৰণে, হেভি মানে তোৰ ইন - দা - চেন্ঞ্চ এইেইখন ফ'ৰ -ফিফটি চি- চিৰ বাইক। হয় ভাগপুৰ ফৰফিপ, টি ', -চি -চি মানে তোৰ কিমান মাইলেজ দিবই,
অ ', নিদিবই গুৱাহাটী ভিতৰত, তোৰ কি একোৱে কাম নাই সেইখনৰ,
ক'ৰবাত জামত পৰিলি, জামত পৰোতে তানা- মিলা, কৰব লাগিল এতিয়া স্কুটিখন আমি এখন হাতে দি টানি কেনেই চাইদ, কৰি দিব পাৰো কিন্তু সেই হিমালয়ন খনটো নোৱাৰ হিমালয়ন খন পুৰা জুদ, দি ', কেনে, টানব লাগিল। ঠেলা- মেলা কৰা।
এক্স এক্সপালচাৰ চি চি কেনেকুৱা
এক্সপালছাৰটোৰ হেৰি টু হাণ্ড্ৰেড ছিক্সটিছেকেণ্ড
অ সেইখননৰো আছে ভালে খিনি
অঁ দে পালছ কিন্তু এক্সপালচৰ বেছি দাম নহয় তোৰ দুই লাখ মানৰ ভিতৰত পাইছেই চাগে দুই লাখ দুই লাখ বিশ মানত
হে হে সেইখন ৰেচিং বাইক ৰেচিং বাইক হেনে লাগে বুঢ়া অফ ৰডিং কৰা বাইক
অ তেনেকুৱাতে তনেকে
উ
সেয়া আৰু এক্সপালখন ত ভাল হয় বাকী তোৰ যদি কম চি চি লাগে এক্সটি ট্স এফচজেটখন চাব পাৰৰ এফজেটখনো বেয়া নহয়
টুৱেণ্টি নাছিলে জানোৰ এমবেদৰ
অ অ টু টুৱেণ্টি চ্স
উম কিমান মান পৰে
এবজেটখনত তোৰ সেই দুই লাখৰ ওপৰতে পৰিব
অ
এফজেট বাকি আজিকালি আৰু আজিকালি আজিকালি সেয়াও ওলাইছে তেনাচটি কেমেক্ৰ শ্বৰুমো ওলাইছে গুৱাহীত
অ অ অ অ অ অ মই মাজতে ভাবিছিলো যে এডক্স খ চাও নেকি এজক্সৰ দুটা মডেল আছে ওৱান ফিফটি ফাইভ আৰু থাৰ্টি ফাই আছিল
ৱান থাৰটি ফভ আছে নেকি
নাজানো পাহৰিলো মই ওৱান ফিফটি ফাইভখনতো মই দেখিছো হয়তো ওৱান চেৱেন্তি ফাইভ থাকিব পাৰে ওৱান থাৰ্টি ফাইভ নাজানো আৰু
কিন্তু দাম বহুত ন
বহু দাম সেইখন সেইখন কি কি সেইখনত কিয় ইমান দামটো
সেইখনত তোৰ ইঞ্জিনটো বোলে আৰ ওৱান ফাইভৰ ইঞ্জিন ইউজ কৰিছে বোলে
হয় নেকি
মানে আৰ ওৱান ফাইভৰ বাইকৰ ইঞ্জিনটো ইউজ কৰা বুলি কয় আৰু সেইকাৰণে বহুত দাম এক লাখ আশী মান গৈছে
সেইখনত কিমান মাইলেজ দিব মানে আইডিয়া?
আইডিয়া তোৰ কিমান দিব তোৰ থাৰ্টি মান দিব পাৰে।
আৰু আৰু চাপচ মই চাপচ মই সেইখন লৈ শ্বিলং যাব বিচাৰিলো তেতিয়াহলে মই কিমান লি কিমান লেটাৰ কিমান লিটাৰ মানৰ তেল লাগিব পাৰে। আইদিয়া।
থাৰ্টি ফাইভ হলে শ্বিলং কিমান হ'ব তোৰ যদি থাৰ্টি মাইলেজ দিয়ে ধৰিলো শ্বিলং হ'ব তোৰ।
এইটি ছিক্স এইটি ছেভেন মান পৰে।
ফ্ৰিপটি চেভেন হ'ব ত' থাৰ্টি থাৰ্টি টু ছিক্সটি ছিক্সটি চেভেণ্টি এইট্টি নাইণ্টি ত'। তোৰ হেৰি অ চাৰি লিটাৰ মান তেল ধৰ আৰু তিনি চাৰি
আপ ডাউন ন অকল আপ
অকল আপ।
অকল আপ অ। তাৰপিছত তাতে গৈ পেলাই অলপ ফুৰিব মন যাব ইফালে।
অহঃ অহ অহ।
তেতিয়া আৰু বেছি যাব।
আৰু যাম সবাতাইিব তোটো
চবতকে বেষ্ট আছিলে মোৰ আগৰ দেউতাৰ প্লেটিনাখন ফৰ্টি ফাইব নে ফৰ্টি চেভেন দিছিলেনে ফেভেন দিছিলে।
আগৰ যোনবোৰ আগৰ যোনবোৰ বাইক আছে। প্লেটিনা হওক। তাৰপিছত তোৰত এইবোৰ আছে। আছিল যে হেৰি এই তোৰ এইখন হোন্দাৰ যে এখন আছিল যে আমাৰ যে লগৰ এটাৰ যে বাপেকে চলাইছে ৰেড কালাৰ।
অ গম পাইছো গম পাইছো। স্প্লেণ্ডাৰ প্লাছ থাকে।
অ সেইখন সেনেকুৱা বাইক বোলে তোৰ মানে মানুহে পেট্ৰল ভৰাবই পাহৰি।
পাহৰি যায় ইমান মাইল আছে অ জানো টিকলু টিকলো। তায়াৰ কে? তায়াৰ কেটা বহত চিিকনা চিিকনা তায়াৰ।
ইঞ্জিনততো সৰু সৰু ইঞ্জিন বেছি ডাঙৰ নহয়।
নাই মই ভাবিছো এতিয়া লৈ লওঁ আৰু। পৰাগ এই তই জিম জিমাৰ কৈছা এক্সট্ৰিমখন মই এতিয়া বিচাৰি চাম। যদি পামই একদখনত। কে লম আৰু
অবচন খন চাব পাৰ বেয়া নহয় ভাল হব বাকী বাকী তোৰ হেৰি কি কয় তোৰ মানে বেয়া নলেজতো ফাৰ্ষ্ট ফেন্দে লবি।
অ বেনলম বেনলম আইি সেয়া নকৰো ছেকেণ্ড হেন্দ নলও ছেকেণ্ড হেন্দ ললে বহুত
অ অ বেন্দ নিউ ল'ব পাৰ ত হিৰৰ শ্ব'ৰুমত যায় কিনে আৰামছে চাই লব পাৰ তাকে আৰু বাকী
দে হ'ব দে বাৰু মই এনেও ললে তোক তহঁতক ফোন কৰিম তহঁতক লৈয়ে যাম লগতে বাৰু
অ অ হ'ব দে দাদা আহ দে বাই অ